আহ শুনা পাইছে নাই
উ
বতৰ খালোঁ খালোঁ, বতৰ কেনেকুৱা
ভালে বহুত কম পৰিছে।
অঁ
তাত চাগে আৰু বেছি
এ গৰম থাকিব নোৱাৰি।
উম উম।
ন। মানে বতৰটো বতৰটো ৰ'দো নাই বৰষুণো নাই কিবা গলে গপনি বতাহ নাই সেই তিনিটা বস্তই ন উ
আৰু মানে কালিতো কি হ'ল অলপ বৰ সিলে তাৰ পিছ ৰত যে মানে কেনেকুৱা গৰম। কিবা মাথা-চাথা বিষাই গৈছে মোৰ।
উম - উম - উম।
সেয়া। বাকী ল'ৰা-ছোৱালীকেইটা ঠিকে আছেনে?
আছে।
এই তাৰ যে চকুত কিবা এটা প্ৰব্লেম বুলি কৈছিলি?
অ' আজি দেখালুগে। এ ডক্তৰে মানে চালে চাই পেলাই কৈছে যে, এইটো কিবা এটা সোমাইছিলে। এ যিটো ওলাই গ'ল আৰু। কিন্তু সেই নিজৰ কাৰণে মানে এ- খজুৱাই দি দিলে ন', মোহাৰি দিলে। সেইকাৰণে সেই বগা অংশটোত কমান এ ৰঙা পৰিছে যে, মানে গুৰি-গুৰি বস্ বিস্কুট খাইছিলে সিহঁতে, বিস্কুটৰ কাৰণে সেইখন লাগিলে। তো সেই মোহাৰি দিওঁতে চব সেই যে গুৰি বস্তু পৰে, অকমান মণিৰ ওচৰত বগা খিনিত অকমান লাগিল।
অ' ঘহনি খোৱা নিচিনা হৈ হৈছে যে।
দুষ্ট জানো কম?
উম। হেনো ভিডিঅ'টো দিওঁতে মোক হাঁহি উঠিছেঋ
উম অ' - অ'।
আৰু কি খোৱা-বোৱা কৰি আছা নে?
অ'।
উম।
চব কৰি আছে। খোৱা-বোৱা চব কৰে, ঠিকেই আছে। এই বদমাছিখিনি বেছি মানে।
সি যে উম খাইছে ৰ', মোবাইলটো দিলে খাই, নহ'লে নাখায়।
উম, তোক অকন হেৰিটো লগাই পালোঁ।
লগাই লোৱা। মই নিজে লগাই লৈ আনিছোঁ।
উম। এতিয়া এৰাবটো পৰা নাই।
এৰাব পৰা নাই, সেইটো কাৰণে কি কৰোঁ, বাকী সময়খিনিত নিদিওঁ। সি খোৱা কম সময়তে দিওঁ মানে
টিভি তে দিব নোৱাৰো জানো? মোবাইলটো সলনি টিভিটো কাৰ্টুন লগাই
টিভি আমাৰ ৰিচাৰ্জ নকৰা হ'ল
উম
চাবলে সময় নাপাও যে অকল অসমীয়া ছবি কৰি লোৱা হৈছে চবে নিজৰ তাত মন যায় নহয়
উম মানে বিহেত চাগে কমন হয় ন
উম
উম উ তাৰ মানে হেৰি আমাৰ মানে হেৰি নহয় যে ৱাই এপচ চলে যে বাইদৈ ইউটিউবত মানে লগাই দিওঁ এই ভাত খোৱা হব যে সেই ইউটিউব‌ লগাই দিওঁ খেলা বস্তুবোৰ পৰা দি থওঁ যি চৈ চাব খাল খেলিলে খেলিব আৰু মানে বহুৱাই লওঁ পকাতে বহুৱাই লওঁ বহাই লৈ পেলাই দুইটাকে একেলগে বহাই লৈ দুইটাকে খুৱাওঁ পিছতে সিও চাই থাকে খেলা বস্তু এটাাত এটা টানা টানি কৰি থাকিব সেৱাও লৈ থাকিব খাই উ থাকিব খাই হলে ৰখি নাথাকে খ লগতে উঠি আহিব মই উঠি আহিলেহে
অঁ
উ
মোৰ মানে সেইটো কাৰণে আৰু তোৰ মানে যদি মবাইল গোটেই মই ধুনীয়াখন ঘূৰি ফুৰিব লাগে
উম উম উম
এ ককাল বিষ হৈ গৈছে গে মোৰ ৰাতিপুৱা সময়ত কি কৰো ম'বাইল টো দি যেতিয়া বহি থাকে ন তাতে খওঁ
উম
ক তো ফুৰিব যোৱা নাই
এই গৰমখনত ক'ত যাবি অ উলাই উম
ক'ৰবাত যাবলৈ মনটো যায় ব
যাবতো মন যায় কিন্তু যাবি ক'ত সেইটোয়ে কথা আৰু যাবলৈ হলে প্ৰথম আহিব সিহত খোৱা বোৱা ক'বাত যাব হলে খোৱা পোৱা উম
তেনে কে খাইছোন
হম
কিছু ল আপুনি সেই বাহিৰৰ পানী তেনেকৈ খুৱাই একো প্ৰব্লেমেই নাই
অ প্ৰব্লেম এতিয়া নহ'ব নহয় ডাঙৰ হলেহে হ'ব বা
উম
উম মোৰ সেই চিনাকি তেনেকুৱা আছে সৰুতে মানে কয় আৰু একো বেমাৰ নাই এতিয়া ইমান ডাঙৰ হল সেই মানে উম এতিয়া ধৰ এতিয়ালৈ ধৰ ছাব্বিশ সাতাইশ বছৰ হল আৰু এতিয়ালৈ এতিয়ালৈ প্ৰব্লেম নাই ডক্তৰৰ ওচৰত গৈয়ে পোৱা নাই দেখাই মানে ডক্তৰ চিনিয়ে নোপায় মানে কেনেক কি একে অতিপাত হোৱাটো মানে ধৰ জ্বৰ হলে তেতিয়াহে মানে যেনেই মানে তাৰ বাহি বেলেগ বেমাৰ মানে গাতে নাই কিয়া হয় উম নাই কিন্তু এতিয়াহে লাহে লাহে আৰম্ভ হব লৈছে আৰু এটা দুটাকে উম
কাক কতন নিব নাপায় ঘগে কাৰণ কা কপালত কি আছে হয়ে নহয় কচোন বাৰু
অ তাৰ মানে আহে মোৰ ফ্ৰেণ্ড জীয়ে তেনেকে মানে কলে কৈছিলে মানে মানে বেমাৰ মানে সেই তেনেকে ফুটনি হিচাপত কৰা নাই মানে নৰ্মেলে কৈছে তেনেকুৱা কিন্তু এতিয়া নিজে কৈছে এতিয়া মানে সেই লাহে লাহে হেৰি হৈছে এই তেতিয়াতে মানে খোৱা ব বিলাক পুৰা হেভিকে খাইছে তো
দুটা কণী খায় ন দিম দুটা মানে দুটা মানে কেতিয়াবা তিনিটাও হৈ যায় মে
উম উম উম
ডেৰ বছৰ ডাঙৰ
আহ
এতিয়াই তাই ৱেইট মানে বিশছ কেজি মানে মই মই ভাত খাই আছোঁ ন মোৰ পৰা দুপৰহা খালো আকৌ সিঘৰত গৈ নহয় তাত তাই যদি পাকঘৰত কোনোবা সোমাই থাকে তাই মানে ওলাই নাহে ক ক
আমাৰোটো মানে অকমান তেনেকুৱা লৰাটো ছোৱালীজনী বিস্কুট এটা দি থলে দিনতটো থাকিব তেনেকুৱা নিচিনা ই আকৌ নহয় ই ভোক লাগিলে চিঞৰ বাখ লগাব ইটো ইটোৱে খাই থাকিলে ওচৰত গজাব টানিব হাত খ দি পেলাই উম উম দিয়া দিয়া কৈ থাকিব আ
এই ল' মানুহ নহয় জানো উ
অ আজিহে তোৰ মানে কি কৰিলে এ হস্পিিতালত লৈ গৈছিলো যে চকুৰ তাতে অলপ সময় ধৰ ৰখিবতো লাগে ইটোৰ পিছত সিটো চাই থাকোৰ চব ডটৰ মানে ত তাত চালে চাই পেলাই মেইন ডটৰৰ কাৰণে ৰখিব তেনেকুৱা তাৰানে আগৰ পেচেণ্ট বিলাক থাকে তেওঁলোকৰ কোনোবাই কোনোবাই মানে কেটিনৰ পৰা ধৰ চাহ কফি তাতে থাকে আৰু তেনেকে কফি আৰু কিবা ব্ৰেড তেনেকুৱা কিবা কিবি আনিছে আৰু খাইছে সটো ুপকে দৌৰি গৈ পেলাই ওচৰত পাইছিলো আৰু গৈ মই দাঙ লৈ গুচি আহিছো লাজ লাগে ত যাহ এাহ মানুহৰ পৰা খাই দিব
এতিয়া সি সেইটো বুজি পোৱা নাই অ বাক বাপহে মজ পায়
আহ
কবিত এই এও কেতিয়াবা ঘৰত নোখোৱা বস্তুটো মানুহৰ ঘৰত এনেকুৱাকে খঠাই দিয় মই ইয়াক টেঙা খুৱাব নোৱাৰো টেঙা নাখায়
হ উ টেঙাটোো মানে ডাইৰেক্ট নোখালে এনেই অকণমান জোলত দিল নাখে
ইনেকায় উ
উম তই এটা কাম কৰিবি এনেকে ধৰক টেঙা জাতীয় আমলখি হওক বা এনেকুৱা হওক তাৰ সন্মুখতে তই দুটামান উুঠি পেলাই নিজে একদম প খাই পিছত একদম পাম তেনেকে দেখাই দেখাই তেতিয়া খাব মন যায় নহয়
ইমান ভাল লাগে নব তাৰপা খোৱাটো ভাল নহয় আমটো খাব লাগো
এ ছোৱালী নাখায় ছোৱালীয়ে নাখা হে আম। লৰাই খাইাম বাৰু
যিমানতেন মুখখনৰলৈকে নেকি
আহ। কিছমান আছে তেনেকুৱা আমাৰ সেই বাৰ ল'ৰাটো নাখায় আম নাখায়। সি একোৱেই নাখায় সেই অকল সেই অকল কলটো খাব আৰু আপেল খাব আঙুৰ খাব
অ আমাৰ এইটো স আমাৰ এই কল খাপে অ বিনক আৰু ড্ৰেগনটো খায়
অ নাখায় আমাৰ সে দে সেৱা বলাই চি ক'লা কলা সহে পোক আছে বোলে ডাঙৰ খাব আহে কলা কলা বোক আছে বোলে নাখায়হে
অ আমাৰ বেঙনটো খাই বেঙনটো মানে খুব ভাল পায় সি খাই
উম চব খায় বাৰু চব খাই মানে সেই সেনেকুৱা বিলাক নাখায় এ আপেল খাব ডালিম খাব বাকী ফ্ৰুটচ বিলাক খাই নাৰিকলটো নাখায় নাৰিকল খ টান কাৰণে নেকি খাব নিমি
অ ই নাৰিকলটো খাবলৈ বিচাৰে দেই
উম এ নিবিচাৰে
সৰু থাকোতে কুঁহিয়াৰ খাইছেনে তেতিয়া কুঁহিয়াৰটো বাদ দিব
নাই ইয়াতে পোৱা নাই মানে মই নিজেও চোৱাটো নাই বাৰু কিন্তু মানে সেই তাত থাকোতে মই বিচাৰিছিলো কিন্তু নাপালো এই সিহঁতৰ কাৰণে মই বিচাৰিছিলো মানে আগতে সৰুতে আমিও খাইছিলো যেনেকে কুঁহিয়াৰ চকলা চকলকে দি দি দিয়া বা তেনেকে চোবাই চোবাই খাওঁ যে ভাল লাগে তাই সেই সকামত লগত আহিলে তেনেকে মই খাওঁ যে অকমান দিওঁ তাইও খাই সেই তেনেকে নাই পোৱা সেই বস্তুটো মানে খুব ভাল একচোৱেলি
ম ই খাই বাৰু দে কুঁহিয় ধুনকে কাটি দিওঁ কিন্তু এতিয়া হয়
উম
ডাঙৰ হলে খাবচাৰ কিন্তু মই নেমুটো খুৱাবলৈ ইমান চেষ্টা কৰো নাখায়
উম আহ
মধুৰীআম খায়
সেইটোৱে খাই মাৰিও খাই মে মাক গোটেই কেইটা বচাই দিব লাগিব
বাছ চখে এতিয়া শ্ৰেষ্ঠ মানব
উম উম
শইকীয়াই পাঁচটো গোচৰটুকু খাই দিয়ে এয়া জ্বলা দিয়া মাংস যে
উম
বনালে তাইক অকণ দালিখিনিতে ধুই দিয়ে তেনেকে খায় আনকি গাহৰিব মাংসও খুব খাই যায়
তোমাৰ বাৰু সেইবিলাক কোৱা নাই দেই
আমাৰো মাংস মুখতে জুলিয়ে মুখত নিদিওঁ
উম
ডিমটো খাই বগাখিনি খাই কুহুমটো নাখায় কুহুমটোৰে ভাতত সানি দিওঁ মাছ সেই সৰু সৰু মাছটো যে মোৱা মাছটো
মোৱা মাছো খাই
অমোৱা মাছটো যে
অ অ আমাৰ উ আমাৰ অ আমাৰ সিও খায় ভাল মাছ তেনেকৈ ফ্ৰাই কৰি দিলে খাই ভাল পায় কণীটো অ আগতে পনীৰটো নাখাইছিল তাৰপিছত মই খালে মানে ওচৰত আহে অকণমান দিলোঁ খাই ভাল পালে নেকি তাৰ পিছত মুগাটো খাই কুহুমটো নাখায় আজিকালি কুহুমটোও খায় বাৰু উ
ঠিকেই আছে দে
উম উম উম ঠিক আছে তোপনীয়া সাৰ টোপ ধৰিছে মোৰ ঠিক আছে দে ৰাখো